হেল্ল।
অঁ, কোৱা।
অঁ কি কৈছা তুমি?
এনেই বহি আছিলো ইমান গৰম দিছে, তুমি?
আছো বহি মই।
অ।
বাকী খবৰ ভালেনে তোমাৰ?
ভালে দিয়া, তোমাৰ?
আছো, বাকী তোমাৰ কলেজ নহা হলা যে কিয়?
অঁ এ সময় পোৱা নাছিলো আৰু, কোৱা।
অঁ। তোমাৰো এচাইনমেণ্টটো বহুত আছিলে, তুমি দুটা নে তিনি হাজাৰ মানে বাকী এটা নিদিলে যে কিয় মানে?
এ কি ক'ম এতিয়া মানে মইতো এতিয়া মানে বিয়া হলো গম পাইছাই হয়।
অঁ
এতিয়া মানে বিয়া হলো এতিয়াতো শাহু শহুৰৰ ঘৰত থাকো হয় অলপ অসুবিধা হয় আৰু তোমাৰ। সেইকাৰণে।
উম।
দিম বাৰু।
অঁ সোনকালে মানে দিব দিছে ৰাও চাই মানে কি
অঁ মানে তোমাৰ মো বি চি ডি চি নহয় তোমাৰ এন চি লাগি আছে চাগে দেই মানে প্ৰথম ক দুদিনমান মানে লাষ্টত একে শেষলৈকে মানে দুদিনমান মই যোৱা নাছিলোঁ।
অঁ। কিবা অসুবিধা হৈছে নেকি বাৰু?
অসুবিধা মানে অলপ হয় আৰু দিয়াচোন, আগতেতো বেলেগ আছিলে আৰু এ তিয়া মানে বিয়া হলো যে অলপ অসুবিধা হয় আৰু কলেজ যাব কৰিব এচাইনমেণ্ট লিখিব। তাকে দিম বাৰু দিয়া মই। আৰু কলেজ যাম বুলি ভাবি আছো আৰু, যাম চাগে কালি এ এতিয়াতো জুলাই হ'ল হয়।
উম।
আগষ্টত যাম দিয়া কলেজ। কিবা হেৰি নতুন কিবা পঢ়াইছে নেকি মানে কিবা ছাৰহঁতে কিবা আকৌ দিছে নেকি? কিবা এচাইনমেণ্ট নতুনকে,
নাই নাই সেই এচাইনমেণ্টটো আছিলে তেতিয়া পৰা আৰু দিয়া নাই একো। এতিয়া আগষ্টত মানৰ পৰাহে দিব চাগে আৰু কিবা।
অ তুমি মোক দিলে কৈ দিবা হা, মানে মই হয়টো মানে সদায় ক্লাছ নাযাবও পাৰো, তেউ যেতিয়া যাও গ'লে তো পামেই ন নগলে তুমি মোক দি দিবা।
অ।
উম। বাকী তোমাৰ ভালেই?
অঁ ভালেই দিয়া, বাকী তোমাৰ ল'ৰাটো কেনেকুৱা ভালনে?
ভালেই দিয়া, সৰু হৈ আছে আৰু।
অ কে কেইমাহ হ'ল এতিয়া?
ধৰ, তোমাৰ আঠমাহ হৈছে আৰু।
অ, কি মাতষাৰ উলাইছে নাই ভালকে?
সেই এতিয়া ক'ত মাত ওলাব সৰু হৈ আছে।
অঁ।
বাকী মোৰ লগৰ আমাৰ লগৰ খিনি যে আছিলে বাকী সিহঁতৰ ভালনে?
অঁ, ভালে ভালে।
তোমাৰ ৰাহুল, জ্যোতিকা সিহঁতৰ চবৰে ভাল?
অঁ, ভালেই।
তোমালোকে চাগে এতিয়াও আগৰ নিচিনাকে একেলগে বহা চাগে ন?
অঁ।
যাম বাৰু দিয়া কলেজ।
অ অ।
উম।
তুমি, তুমি ইমান দূৰত কিলোমিটাৰ দূৰ পৰা আহিব কিবা অসুবিধা নহয়নে বাৰু?
কি কৈছা?
দূৰৰ পৰা আহিব অসুবিধা নহয়নে বাৰু?
হয় আক বহুত খিনি দূৰ হয় ন, তোমাৰ মই তিনিখনকে গাড়ী সলাব লাগে। আগতেতো মই ডাইৰেক্ট ঘৰ পৰা গুচি আহো ন, আৰু ঘৰ মোৰ ওচৰত আছিলে। এতিয়া তাৰমানে মোক ঘৰো বহুত দূৰ হয়, আৰু তিনিখন গাড়ী সলাব লাগে আৰু আহোতেতো তোমাৰ আমাৰ নটা পৰা ক্লাছ আৰম্ভ হয়ে, মোৰ মানে ভাত পানী বনাই কৈ, খাই কৈ আহি আকৌ কলেজ পালে মানে তোমাৰ মোৰ বহুত দেৰি হয়।
উম।
সেইকাৰণে মানে অলপ অসুবিধা হয়, এনেইতো মই গ'লো হয়। অসুবিধা আৰু এতিয়া মানে উম, মানে এতিয়া তোমাৰ ল'ৰাটোও হ'ল মোৰ অলপ প্ৰব্লেম হয় আৰু। মই চাগে কলেজ এৰিয়ে দিম বুইছা।
উম, মানে যেনে তেনে এইটো চেমিষ্টাৰটো তুমি কমপ্লিট কৰা। আৰু এটা ছেম হে আছে।
সেইটোও হয় বাৰু মানে অসুবিধা হৈছে আৰু দিয়াচোন ঘৰৰ কাম চামু কৰিব লাগে পোৱালিও চাব লাগে, অলপ দিকদাৰি হয় আৰু।
তাতে মানে মানুহজন থাকিলেও বেলেগ কথা মানুহজন গুচি যায়গৈ ঘৰত নাথাকে।
অঁ, কি কৰে মানুহজন তোমাৰ?
অঁ, পুলিচ কৰে।
অঁ'
গুচি যায়গৈ আৰু মানে কি তোমাৰ- শহু দেউতাটো ধৰি লও তোমাৰ নায়ে, অকল শাহুহে আছে। চব কাম মানে তেখেতক কৰিব দিবও নোৱাৰি ন, ময়ো কৰিব লাগে।
অঁ'
সেয়া আৰু তোমাৰ মানে অসুবিধা হয় আৰু।
উম, শাহু মা ভাল নে এনে অলমান।
ভালেই, ভালেই আৰু তোমাৰ। অকমান টো ষ্টিক হবই আৰু নিজৰ মাৰ নিচিনাটো নহয়।
উম'।
তাকে আৰু কেতিয়াবা মনত পৰে আগৰ দিন বোলৈ বোৰলৈ কেনেকে আমি আছিলো। কলেজত একেলগে।
আগতে কিমান যে ঘূৰিলো খাব গলো, এইবিলাক বহুত মনত পৰে আৰু।
ন এয়া মনত পৰিল মনত পৰিল বা এনেই তুমি কি কৰিবা?
তাকে মইতো কৈছিলোৱে ঘৰত পঢ়ো বুলি, ঘৰৰ পৰাহে বিয়া দি দিলে। এতিয়া, কিনো কম এতিয়া?
উম উম'
এতিয়া একো কবও নোৱাৰো। তাকে ভাবিছো মই যত আৰু টো আমাৰ এটাহে চেমিষ্টাৰ আছে হয়।
উম'
যেনে নহওক এইটো পঢ়ি পেলাই আৰু মই চাগে বাদ দিম আৰু।
উম' বাকী কি হোৱা সপোন আছিল তুমাৰ? তুমিতো মোক আজিলৈ নকলাই।
নকললোৱে ন তোমাক, মই ভাবিছিলো দিয়া মই মানে টিচাৰ হ'ম বুলি। আও তুমি গমো পাইছিলা, আগতে মই মানে ভাল আছিলো পঢ়াত হয়।
উম'
এতিয়া চাগে মোৰ সপোনটো পুৰে নহব আৰু।
নাই হ'ব দিয়া, কিয় নহব নো?
নাজানো আৰু পিছলে কি হয়? মানে যদি পাৰোঁ মই ভাবিছোঁ মই দি এল এডটোকে কৰি দিম। সহজ হব।
উম' বাতচ্ছাটো অলপ ডাঙৰ কৰি লোৱা।
অঁ যদি দি এল এড নোৱাৰো তোমাৰ আজিকালিতো এড আৰ ই ওলায়ে থাকে।
উম'
সি এ ডি আৰ ই তে কিবা এটা- কৰিম বুলি ভাবি আছো আৰু, পঢ়িবলে মানে তোমাৰ মই সময়ে নাপাওঁ বুইছা নে সেইটোহে মেইন কথা।
উম' উম'
মানে পোৱালিটো অলপ ডাঙৰ হলেহে ধৰি ল পাৰিম চাগে আও, এতিয়া অলপ দিগদাৰি হ'ব। বাকী তোমালোকৰ খবৰ কোৱা?
ভালেই দিয়া আমাৰ।
অঁ'
বাকী ঘৰলৈ অহা যোৱা অহা নাই নেকি আৰু?
নাই, নাই মই ঘৰলৈ যোৱাই নাই বুছা নে?
অ,
তোমালোকৰ খুৰা-খুৰীহঁতৰ ভাল?
অ, ভালে।
উম, কি এনে তুমি কি বিয়া, চিয়া নাপাতো বুলি ভাবিছা নেকি?
উম, অলপ দেৰি আছে।
তাকে পঢ়ি লোৱা বুজিছা, পঢ়ি কৰি কিবা এটা কৰি লোৱা, তাৰ পিছত বিয়া পাতিবা। কিন্তু তুমিও বাৰু পঢ়াত ভাল, কিবা নহয় কিবা এটাটো পাবাই।
অ,
তাকে আৰু।
মই শুনিছিলো তোমাৰ কলেজত অ, কোৱাচোন?
বাকী তুমি ঘৰতে কিবা এটা নিজে স্বাৱলম্বী হোৱাকে কিবা এটা কৰিব পাৰা কিন্তু।
অ, স্বাৱলম্বী ভাবিব লাগিব বুজিছা নে, মানে এই পোৱালিটো অলপ ডাঙৰ হৈ লওকঁ তেতিয়া অলপ ভাবিম কি কৰো।
উম,
তোমাৰ মই চিলাই মেচিনৰ কামো জানো, তোমাৰ কেক, চেক বনাও আগতে কৰিছিলো, সেইটোও কৰিব পাৰি।
উম,
অ, শুনিছো তোমাৰ, আমাৰ কলেজত বোলে, কি চছেভেন, এইচ, ছেমৰ বোলে আকৌ আহিছে বোলে।
অ, এইটো আছে, আহিছে নতুনকে।
আহিছে ন,?
মানে সেইটো এম, এত, পৰে মানে, সেইটো তুমি কৰিব, পাৰা নকৰিব পাৰা।
তাকে মোক এদিন কোনোবাই কৈছিলে, কৈছিলে কলেজত বোলে আকৌ‌ নতুনকৈ বোলে চছেভেন, এইট, চেম আহিছে বোলে। সেইটো তোমাৰ এতিয়া মানে কম্পালচৰি নহয় আৰু যে, কৰিবই লাগিব।
নহয়, নহয় তুমি কৰিব পাৰা নকৰিব পাৰা। কিন্তু তেতিয়া এমেট মানে এবছৰ কমি যায় আৰু।
অ, তুমি কৰিবা নেকি?
মই ভাবিছো, মই কৰো নেকি এইবাৰ এমেটো।
উম, কৰি দিয়া নহালে। মইতো নকৰিমে চাগে দিয়া তোমালোকে কৰি দিয়া আৰু।
উম,
সেইখিনি কৰিলে এনে কি কি লাভ হ'ব বাৰু, ছেভেন, এইচ, এম পঢ়িলে।
মানে তুমি এম এ, এবছৰৰ কোৰচটো এবছৰত কৰিব পাৰা, এবছৰ মানে কি তোমাৰ নিজৰ কথা, তুমি কৰা নে, নকৰা। তুমি শেষত এম, এটো দুবছৰ কৰিম বুলি ক'লেও কৰিব পাৰা। তুমি, ছেভেন, এইচ, এম পঢ়াৰ পাছত তুমি পাছত পঢ়িব পাৰা। সেনেকোৱা নিচিনা হয়।
অ,
বাকী ভাত খালা?
অ, খালো।
অ'।
ন লৰাটো কি কৰি‌ আছে?
এনেই শুই আছে।
ঘৰত এই চি লগাইছিল নাই?
নাই লগোৱা।
লগা লগা।
অ ক'ব লাগিব মানুহজনক, ভাবিয়ে আছো।
পা।
এইবাৰ বেছি গৰম পৰিছে।
উম। আ। এতিয়া মানুহজন ক'ত আছে বোলে?
অ' তেখেত এতিয়া তোমাৰ গুৱাহাটীতে আছে। গুৱাহাটীৰ পৰা কৰি আছে কাম। মাজতে আহিছিলে তোমাৰ বন্ধ দিছিল। বন্ধ পাইছিলে আহিছিলে, আকৌ গ'লগৈ আৰু এতিয়া।
অ'।
ইয়াৰ আগত তোমাৰ জন্মত আছিলে। তাৰ পৰা বহুত দিনৰ পিছত এতিয়া গুৱাহাটীলৈ আহিলে আৰু।
অ' তেওঁ ওচৰতে আছে বাৰু।
ওচৰতে আৰু।
দিয়া হ'ব নহ'লে মই পাছত পাছত কলেজ আহিলে লগ পাম।
অ' হ'ব দিয়া। অ'